হেল্ল' অ' শুনিছনে?
শুনিছো অ', কি কৰিছে?
এ বহি আছো ইমান গৰম উঠি
তাকে চবৰে বহা বিচনী মৰা ফেনৰ তলত বহা।
উম, উম। তাকে কঠিয়ানিলে যাব লাগিছিলে নগ'লোয়ে গৰমৰ জহত।
অ', আজি পা হ'ব।
তোলো বুলি ভাবিছিলো ওচৰত ছাঁ অকনো নাই আকৌ গছৰ তলতবিলাক অকমান ৰই লওঁ ছাঁ অকনো নাই। ইমান ধূৰ ধৰ ৰ'দত তেনেকে তোলিবিগে।
একেবাৰে ৰাতিপুৱা পুৱাই তুলিব লাগিব নহ'লে একেবাৰে সন্ধিয়া লগা সময়ত যাব লাগিব।
তাকে ভাবিছো শোৱা পা উঠিয়ে যাম আৰু।
আহ শোৱা পা উঠিয়ে সেই ৰাতিপুৱাই তুলি দিলে।
যামগে আৰু উম।
চাৰে সাতটা আঠটৈ গুচি আহিলেই হ'ল।
অ', দে বুলি ভাবি থৈছো কি হয় কাইলৈ।
অ', কিহেও এনেকে গৰম দি থাকিলে কি হ'ব ঔ।
উম। কি কৰিছা?
আমাৰ এয়া বিচনী মাৰীয়ে বহি আছো বাহিৰতে।
ছোৱালী ক'লৈ গ'ল?
এ তাই নামঘৰলৈ গৈছিলে নামঘৰ পৰা আহি গা পা ধুই পেলাই এতিয়া হে পকাতে পৰি আছে।
কিবা আছিলে নে নামঘৰত কিনো?
নামঘৰত সেয়া কিবা সৰু সৰু ল'ৰা ছোৱালী এঘৰীয়া ভাওনা পাতে। নাট মেলিছিলে তালৈ মাতিছিলে। তাৰপা কাইলৈ পৰা বোলে আকৌ অ কাইলৈ পৰা বোলে আকৌ সেই চাৰিটা বজাত যাব লাগিব।
অ।
কিয় জানো
ভালহে পঠ-পঠিয়াই দিবি।
যোৱাটো যাব সেই সেইবিলাকত ধাউতি আছে বাৰু।
অ ওচৰতে হে।
নহয়টো এক তিনটা মান।
নামঘৰ অ নামঘৰতো দূৰ তহঁতৰ।
দূৰ অ এক কিলোমিটাৰ মান হ'ব।
থৈ আহিব লাগিব আনিব লাগিব।
তাকেহে অনন্যা কৰিব লাগিব। ছয় সাতটা মান যাব।
অ অ। তাকে নহ'বা ইমান দূৰ।
অ ইমান দূৰ নোৱাৰে যাব।
উম। আমাৰ মেললৈ গ'ল মানুহ মেলক। বাহ আহাই নাই আচোন তাকে চাই আছোঁ।
ইমান গৰমত মিলত পাইছে।
তাকে সময় অকমান হ'ল মানুহ চাগে ঢেৰ।
অ।
গৰমত। গৰম এনেই গৰম আৰু মিলত আৰু আৰু চাহ।
অ মিলত আৰু গৰমটো মেচিন চলিলে বেছি গৰম উঠে নহয়।
বেছি গৰম উঠে অ দুপৰীয়া ভাত খালি নেকি।
নাই খোৱা নাই খোৱা অ গৰমৰ জোহতে ভাত পানী খাব মন নাযায় ৰাতিপুৱা খালোঁ।
অ।
তাৰপিছত এতিয়া চাহ, চাহ খোৱা নাই ৰাতিপুৱা চাহ একাপ খুৱাই তাৰপৰা এতিয়া বলো চাহ কন খায়নে বোলে। খাওঁ সেই গজালৈ আহিছিলে তাকে বোলো চাহ অকন বনাও দিওঁ খাওঁ। দেউতাইটো খোৱাই নাই ৰাতিপুৱা ভাত। কেইটামান খালে অকল পানী খাইছে আৰু নেমু পানী খাইছে।
অ আমি ভাত খাই চাহ ঊ খাই আজৰি।
অহ।
টাইম টো টাইম আমাৰ আৰু। গৰম হ'লেও চাহটো খাবই ভাত খাই আৰু চাহ খাইহে গৈছে।
তাকে ভালহে পাৰিলে। স্বাস্থ্যও ঠিকে থাকে নহ'লে গৰমত মানুহ শুৱলি যায় তেনে।
অ কালি নেমু চেপিলে মোকো দিলে বাৰু মোৰ কি হয় নেমু পানীবোৰ খালে মান টেঙা পানীহে আহি থাকে মোৰ বেয়াহে পাওঁ খালে।
অ এই খাব লাগে গৰমত নেমু পানীটো খালে ভাল।
এ মগ, এ মগ বনাই খাই মোৰ জহতে খাবলৈ মন নাযায় আকৌ বেলেগ বেলেগ। টেঙা পানী দুৰা আহি থাকিব আৰু খাবলৈ মন নাই।
এই নিমখ চেনি দুইটা দিব আকৌ।
দিয়ে চাববোৰ দিয়ে কোনো নিদিয়ে। হ'লেও মই খাই সেই চৰ্বতো সেইকাৰণে নাখাওঁয়ে বৰকে মই বেয়া পাওঁ। নেমুও নাইবা নেমু হলেও অনা কিনি অনা। তেনেকে চলি আছে আৰু।
কিনি আনে
অ এতিয়া গৰমত নেমু লাগে
এ নহ'লে নহয় আমাৰ ঘৰত ডেইলি দুটা তিনিটা নমু যায়েই আৰু
তাকে দালি হ'লেও নেমু লাগেই
উম তাকে হ ৰাতি কেইটামানে খানা খামহি বুলি কৈ যে মই বোলো খাৱা খাই থাকিবি মই হ'লে বনাই দিব নোৱাৰো বোলো দেই
কিহৰ খানা ওলালে এইবাৰ
এ ৰব সিহঁতৰ খানা কি কবা তাৰ পৰাা বোলে এই এটাই কৈছে বোলে আপোনাৰ জন্মিন দম বুলি সেই লগাই দিম বোলে হেপী বাৰ্থডে বুলি
আহ অ ত
ডাউল খাই থাকিবিহত নিজে বনাই দেই বন আৰু
বস্তু গোটাই দিবি আৰু সিহঁতে বনাব খাবা আৰু
তাকেহে সিমান কৰোম
গৰম গৰম বেছি হৈছে
এই গৰমত মানুহৰ খ বহু মন নাযায়
হ মাংস খাবলৈ মন নায় মই লৰা কৈছো আজি মা চক নহে খাবলৈ মন আছে
উ
মাংস মাংস খাবলে মন নাই আম ফিচাইন মাছ দিছো অ দিছো হ'লও এতিয়া খাবলৈ মন এতিয়াই খাবলে মন না
বৰশী বৰশী ব দিয়ক আহি যাব
তাকে আহি যাব এতিয়াই খাবলে মন নাই বোলো
অ
এই কাণে না খোৱা
আৰু অলপ ডাঙৰ হ আৰু
ডাঙৰ হওকচোন ব বিয়াও দেই এইবাৰ হলও পিছ মাছে উ এতিয়া থকচোন জাপানি কা এ সোপা দিছিলো পোনা হৈছে একদম আজি দেখিছো কমাই আছে পুৰা
অ এ জপ ন গৌ মাছ তল গোন্ধাই চাবলৈ বেয়া
অ মৰা মাছ কেইটামান হেৰি দিম বুলি দিবলৈ নাপালো মৰা মাছেই নাপালো
কিহবাই খালে চাগে
নহয় কবাৰ পৰা আনি দিবহি লাগিব তেনেকে নাই পোৱা আকৌ বিচাৰি
অঁ এই হেৰি দিলেই বহুত হৈ যাব নহয় কেইটামান দিলেহি হ'ল
অ বহুত হয় কিন্তু নাই পোৱা আকৌ আমাৰ পুখুৰীত পুঠি মাছো নাই এইবাৰ চাইনা পুঠিও নাপালো দিবলৈ যোৱাবাৰ দিছিলো
চেন পুঠি মাছটো খাবলৈ ভাল লাগে আকৌ ন বহুত মিঠাই আছে
ভাল আ বৰশীটো পাবলৈও ভাল আমি বাদহে খালো
উ উ তাকে বহুত বাৰে ভাল লাগে আৰু মই ভাল পাওঁ বহুত
ধঢেৰ দিছিলো কিবাক
অ
তহঁতৰ দহ দহ জেগা মাছ ধেৰ ওলাব লাগে
নাই নাই নাই আমাৰ ইয়াত মাছো কিনি খুৱাহে
অ আমাৰ এতিয়া পথাৰ তাত মাছ ওলাইছে ধৰা ধৰিছে অ
ভাল বালেও পায় এেনেকে একদম ভালে নাই নচ
উ, আমাৰ নাই আমাৰ ৰাতি দিন আৰু এনি টাইম মানুহ মাছতে লাগিয়ে থাকিব মাছে হও পোৱালিনো পাৰিবলৈ পাব ক'ৰপা।
অ', তেনেকুৱা কথা আগতে ধৰ মাছ নহয়।
ধেৰ মাছ, আগতে যে মাজতে আমাৰ এইবোৰ জেগাতে মাছ নোহোৱা হ'ল আৰু।
অ', তহঁতৰ ফালে আগৰ ঢেৰ মাছ এতিয়া সেইকাৰণে এতিয়া মানুহ
অটো নহয় অকল সেইবোৰৰ যহতে, এই মানুহ বিলাকৰ যহতে। পোৱালি দিবলে, পোৱালি দিবলে মাছ হেই বামলে আহিব। হে ধৰি ধৰি খাইপেলাব আৰুনো কৰ পৰা নো বাৰু মাছ খোপা ওলাই থাকিব ইমানকে।
ওলাই থাকিব, অ',।
পানী দুনিও নহলেই তেনেকে, পানী হলে অনিলোহেতেন।
অ', পথাৰত বতিয়ানা আৰু গৈচে-গৈচেঙেদি। এনেকুৱা বিলাক ওলাইচে আৰু।
অ', আমাৰ এইফালে এনেকে পঠাৰাত মাছ নোলাই।
অ', বতাই ই দেখিলোও নধৰে, ধৰিলও দহ বাৰ মান ঘৰত হাত ধুবহি চাবোন মাৰি মাৰি। নধৰে তেনেকে।
অ',।
তাকে।
অ', ঘৰৰ মানুহে গোন্ধ পায় নহয় বেছিকে।
গোন্ধ পাই অ',।
অ',। তাকো হেৰি নহয় ঘৰখনত এটাই খাই এটাই নাখাই, এই তেনেকুৱা আকৌ বনা- ভাত পানী বনাবলৈ বৰ দিগদাৰ হয় আকৌ।
বৰ দিগদাৰ শব্বোৰ বেলেগ-বেলেগ হেতা কেৰাহী চব বেলেগ-বেলেগ
মই বৰ বেয়া পাওঁ। আমাৰ ঘৰত মাছতটো আনিলে দিগদাৰ নাই মাংসটো আনিলে দিগদাৰ হৈ যে দেতাই নাখাই।
অ', দেতাই নেখাই নি?
নাখায় নহয়, মাছ খাই মাংস চাংস নাখায় যে। আকৌ মানে বেলেগ বেলেগকে বনাও অশান্তি আৰু।
তাকেহে।
অ
বৰ দিগ দাৰ অ', মোৰো‌ সেই একেই হে। চব ভাগ ভাগকে বনাব লাগিব এতিয়া মাছ হলেও বেলেগকে বনা। মাংস হ'লেও শব্বোৰ মাংস নাখায়, চব মাংস এজনে নাখায়ে।
অ',।
তেনেকোৱা তেনেকোৱায়ে হয়।
তাকে।
উম, ৰাতিপুৱা ভাত কিহে খালি?
ৰাতিপুৱা আপোনাৰ হেৰি জিকা আলু, কঠাল গুটি এনেকে ভাজিলো। মই ভাজিয়ে খালো মই।
অ', এ ভাজিয়ে খাবলৈ ভাল ৰাতিপুৱা।
অ', দালি-চালি নবনালো আৰু হেৰি এইটো কি দেউতাই আকৌ নাখায় নহয়। পাঁচ দিন যে। দেউতাক হেৰি নবৌহঁতৰ ঘৰৰ পৰা হেৰি দিলেহি নবৌক ৰাতিপুৱা খবৰ দিঠৈ আহিলেগে। গোঁসাই ঘৰো নোমোছিলে হি তাৰপা হেৰি আহিবলৈ নাপালেই নোৱাৰা হ'ল।
ই,।
আকৌ ল'ৰায়ে আহি ভাত পানী দি থৈ গৈছেহি।
অ', গোঁসাই ঘৰ
গোঁসাই ঘৰ তেনেকেই আছে যেতিয়া গধূলি হেৰি মঁচি কাছি আকৌ চাকি বন্তি জ্বলাব আৰু।
তাকেহে।
ৰাতিপুৱা হেৰি সোনকালে গুচি যোৱা কাৰণে নবৌ পাৰিব বুলি মানে নোৱাৰা হোৱা নাছিলে যে।
অ' অ'। তাকেহে বৰ দিগদাৰ হয় অ'। উম, ছোৱালীয়েও নোৱাৰে।
এ, নোৱাৰে ত' তাই, তাই জুইশলা চুইশলা মাৰিবলে নিদিওঁয়ে মই গেছ সেইটোও নিদিওঁ চুবলে।
ভয় লাগে নহয়।
সাৱধানৰ মৰণ নাই ন' পতককে কিবা এটা হৈ গ'লে কি হ'ব।
কি হ'ব অ' বুজি পালে, বুজি পালে কৰিব পাৰিব আৰু।
উম।
এতিয়া পত
দৰে গোঁসাই ঘৰত এনেই কেতিয়াবা ধূপ এডাল জ্বলাই জ্বলাই দিলে মানে সোমাই আৰু।
উম।
মই কৰোম বুলি, তাক ধূপডাল বাহিৰত জ্বলাই বেলেগে জ্বলাই দিব লাগিব তেতিয়াহে লৈ পেলাই যায় নিজে জ্বলাব নোৱাৰে।
উম। ককাক লৈ পেলাই উম, ফুৰাই নাই এতিয়া?
অ' মন গ'লে ফুৰে, কেইবাৰ ক'ব লাগিব ঠিক নাই। আজি ৰাতিপুৱাই আকৌ মন গ'ল, আজি ৰাতিপুৱাই মন গ'ল লৈ পেলাই গ'ল।
অ' ক'লৈ গ'ল?
হেৰিয়লে। খবৰ দিবলে। নিজেই সুধিছে ককা যোৱা নে ব'লা বুলি।
অ'।
মন নগ'লে তাই যিমান ক'লেও নহ'ব।
অ' তাকেহে মন গ'ল আৰু লৈ গৈছে আৰু।
অ' জ্বৰ এটা কৰা নাছে নাম অ'। অ' নামঘৰলৈ যাবলে মানে তাই আহিলে নে নাই তাই নাছিলে মোমাইকোৰ ঘৰত আছিলে। আহিলে তাই নামঘৰলৈ কেতিয়া যাব কি কথা তাকে সুধিবলৈগে যাবলৈ সেইটো যঁহতে মানে ল'বলৈ গ'ল আৰু।
গৈছে আৰু বুৱেকৰ ঘৰ ছোৱালীও গৈছে মানে।
অ' তাইও গৈছে।
ভালেই হৈছে লগতটোও হৈছে। দুইজনী লগটো।
থাকে থাকে থাকে তাৰ মাজতে লাগি যাব।
অ' হয়ে আৰু সেইটো কথা।
ৰাতিপুৱা খেলি আছিলে বাচনকেইটা সামৰিবলৈ গ'লে নাখা মৰা যহঁতে লাগিয়ে গ'ল।
দুুইজনী।